আহ হেল্ল'
হেল্ল'
আহ দ শুনিছেনে
হেল্ল'
হেল্ল' হয় পণ্ডিত
মই মাততো শুনি পাইছেনে?
হয় অ শুনিছোঁ -শুনিছোঁ। উম
বিচাৰিছো আমাৰ বিনন্দ জীৱনৰ কণ ত ধন জীৱ
হয় হয় হয়।
আপুনি অলপমান বিৱৰণ দিলে ভাল হ'ব যেন পাইছো দৈনন্দিন জীৱন আমি কেনেকৈ মানে।
হয়।
কওক হয় শুনি আছো কোৱা।
মই হয় হয় মই এটা এল আই চি ৰেট প্ৰিমিয়ামত কাম কৰি আছিলো হয়। হয়।
ত দৈনন্দিন জীৱনত হয়। দৈনন্দিন জীৱনত আহ সদায়ে সদায়ে নতুন দিন আহে। ত সেই নতুন দিনত সদায়ে আপোনাৰ মানে একে। মানে সেই একেটা লেভেলতে গতিতে যোৱা বুলি আপুনি ভাবে নেকি?
হয় একেটা গতিতে নাযায় সদায়।
হয়
সদায় বেলেগ বেলেগকে যায়, মানে সদায় বেলেগ বেলেগ অভিজ্ঞতা হয়।
মানুহৰ মানুহৰ দৈনন্দিন ৰুটিনটো বেলেগ বেলেগ হৈ থাকে ন।
বেলেগ বেলেগ হয় সদায় সদায় হয়।
সদায় সদায় এনে আপুনি দৈন কিন্তু জীৱনত আৰম্ভণি পোৱা আৰম্ভণি কি। কিহেৰে মানে অ দিনটো আৰম্ভ হয়। আপোনাৰ মানে তো ধৰিলোৱা আপুনি। জগিং য়োগা বা বেলেগ বেলেগ ধৰণৰ বা চাহৰ চাহৰ পৰা
হয় হয়, মই পুৱাই উঠি। জগিং কৰো পাঁচটামান বজাত। উঠি জগিং কৰি উঠি গা পা ধুই মই। মই প্ৰাৰ্থনা এটা কৰোঁ।
হয় বঢ়িয়া।
প্ৰাৰ্থনা কৰি
হয়
তাৰপিছতে আৰু দহ পোন্ধৰ মিনিট দেৰিকে আমি চাহ পানী খাওঁ
হয় ঠিক আছে সেইটোতো আহ
হয়
ত' সেইটোতো সেইটোতো এটা ভাল অভ্যাস। ত আপোনাৰ একদম পুৱাদ উঠি কিনে এটা জগিং কৰা মানে অ খুৱাই যদি আপুনি সতেজ হৈ থাকে জগিং এটা কৰিলে মানে শৰীৰটো সতেজ হয় মগজু মগজু ঠিকমত ক্ৰিয়া কৰে ক্ৰিয়া কৰে হয় ত' সেইটোতো দৈনন্দিন জীৱনত মানে এক সি যিটো আমি, এক্সাৰচাইজ বা অনুশীলন বুলি কও সেইবিলাক শৰীৰ চৰ্চাত যিবিলাক কওঁ আমি সেই শৰীৰ চৰ্চাত টো থাকিব লাগে অ তাৰপিছত বাকী হয় হয় তাৰ বাকী আমি কত কি চিন্তা কৰিছো সেইবিলাক মানে এই জগিং কৰাৰ পিছতহে আমি একদম চবাই যাব পাৰো আৰু ইচ্ছা মত হয় ন
কষ্ট হয়। হয় হয় হয়।
তো বাকী দৈনন্দিন জীৱনত আমি বহুতো কেতিয়াবা কেতিয়াবা আমি বহুতো এ ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিবলগীয়া হয় ন তেনেকে আপোনাৰ এক্সপিৰিয়েন্ঞ্চ হৈছে নে? যে এনেকে এটা দিন আছিলে মানে মোৰ কাৰণ এটা চিৰস্মৰণীয় হৈ ৰৈছে তেনেকা আছিলে নেকি?
হয় মোৰ এটা সময় এনেকুৱা আছিলে যে মই আগতে যিটো আকৌ কামত সোমোৱা নাছিলো। তেতিয়া জীৱনতটো চলাই লোৱাত চলাই নিয়াত
হয় মানে দিধাৱত দিধাৱত হৈছিলে কি কৰো কি নকৰো তেনেকে এটা অ মগজুত চিন্তা আহিছিলে
চিন্তা আহিছিলে মানে যেতিয়াৰ পৰা মই এল আই চিত কাম কৰি আছো মই এতিয়া বৰ্তমান পাঁচ বছৰ মান হ'ল ্ কামৰ যেতিয়া কামৰ পৰা সোমাইছো তেতিয়াৰ পৰাহে মই তাৰমানে, সেইটোৰ পৰা ওলাই আহিব পাৰিছে তাৰমানে
তাৰমানে তেনেকে এটা কেতিয়াবা হয় কেতিয়াবা দিনত এনেকা হয় যে আমি সেই দিনটো মানে অনুভৱেই কৰিব নোৱাৰো। আমি মানে কেনেকৈ সংগ্ৰাম কৰিম বা কেনেকৈ জীৱনতটো আগুৱাই লৈ যাম মানে ভাবিবও নোৱাৰো। এটা সময় কোন আহি যায় ন, সেইটো দৈনন্দিন জীৱনতে আমাৰ অংশ হিচাপে হয়। আৰু কেতিয়াবা যদি ভাল ভাল দিনো গুচি যায়। ভাল দিনতো আমাৰ মানে কেতিয়াবা এনেকা হয় যে, এই আজি কিবা কৰিলো আজি মানুহৰ কাৰণে বেয়াই কৰিলো নেকি বা সমাজৰ কাৰণে বেয়াই কৰিলো নেকি অ ত সেইবোৰ মানে দৈনন্দিন জীৱনত সেইবোৰ একো একোটা অভিজ্ঞতা হয় ন।
অভিজ্ঞতা হয়।
সেই আমি সেই দৈনন্দিন জীৱনৰত সেই অভিজ্ঞতাৰ পৰা আমি মানে বহুতো মানে শিকাও পাইছোঁ বা শিকিব লগাও আছে দৈনন্দিন জীৱনত এনে দৈনন্দিন জীৱনত আপুনি আহাৰ হিচাপে কি কি আহ কি কি আহাৰ গ্ৰহণ, আৰু কেইটা মানে টাইম আহাৰ গ্ৰহণ কৰা মানে পুৱা দুপৰীয়া সন্ধিয়া
মই মৰ্ণিং পুৱা
হয়
পুৱা মই ভাত খাও
হয়।
আৰু দুপৰীয়া দুপৰীয়াটো একো নাখাওৱে এনে কেতিয়াবা চাহ কালি খালোঁ
হয়
আৰু ৰাতি ৰাতি ৰুটি খাওঁ সেইটোৱে মোৰ দৈনন্দিন সেৰি তাৰে বেলেগ আৰু তে নকৰো
স মই দৈনন্দিন জীৱন হিচাপে মই দুটা টাইম ভাত খাও আপোনাৰ দুপৰীয়াৰ ভাত এটা আৰু সন্ধিয়াৰ ভাত এটা ত সেইখিনি আহাৰ গ্ৰহণ কৰো
হয়।
মই সন্ধিয়া দৈনন্দিন জীৱন হিচাপে সন্ধিয়া সময়ত মই, শাক পাচলিৰ লগতে আহ দালি খাইকিনি মই
উম।
অ বাকী
হয়
ঘৰতে কাম কৰি বাকী আৰু যদি কৰ'বাত বাহিৰত ওলাই যাব লগা হয়, তেতিয়া মানে বাহিৰত পুৰা ৰাতিটো খুন্দি পৰি আছা। ত তেনেকে আৰু
যিটো মই কামত ওলাই আহোঁ সেইটো কাৰণে খোৱাই খোৱা যায় ভাতটো ভাতকে খাই আহি দুখৰে আমাৰ দিনটো কাৰণে
আ কেতিয়াবা আমি এক্সপেক্ট কৰিছে বা আশা কৰিছে আপোনাৰ এক্সপেচন মানে হৈ যায় কেতিয়াবা কেতিয়াবা মানে বিপৰীত হৈ যায়, আমাৰ আহাৰ বিপৰীতে হৈ যায়। ত' তেনেকা আগতেও আমাৰ বহুত আছে দৈনন্দিন জীৱন
বহুত আছে হয় হয়
আমি এতিয়া এতিয়া ধৰা যুৱচাম বা প্ৰজন্মমক আমি সেই দৈনন্দিন জীৱনৰ পৰা যিমান খিনি অভিজ্ঞতা পাইছো, সেই অভি - দ্য তাৰ পৰাই ত পিছত মানে ছোৱালী আছে শিশু আছে সেইবিলাকো আছে ত দৈনন্দিন জীৱনৰ
হয় হয় উম
বাকী আৰু আপোনাৰ আৰু দৈনন্দিন ম মৃতা অভিজ্ঞতাটো পায়েই
হয় হয়
হয় এনে আপোনাৰ বৰ্তমান গৰমৰ দিনত কেনে মানে অভিজ্ঞতা ত তাৰপৰা কিন্তু
গৰমৰ দিনত এতিয়া, গৰম ইয়াতে বহুত গৰম পৰিছে এনেকৈ এইকেইদিন গৰমতো এই থাকিব নোৱাৰা।
হয় দৈনন্দিন জীৱনত হয়। এক গৰমৰ দিনত যিহেতু আপুনি আপোনাৰ কৰ্মসংস্থাপনলৈ যাব, ত' আপুনি কেনে অনুভৱ- কৰে
হয়।
আপুনি যে এই গৰমৰ দিনত, হয় কওক।
হয় হয় গৰমত কিছুমান কামত লৈ ওলাই যাওঁ। কষ্ট হয় কষ্টশিল হয় তথাপিও আমি কৰি যাব লাগিব আমাৰ জ জীৱনৰ যিটো নকৰিলে আমাৰ একো হেৰি নাই। হয়। জীৱনৰ এটা হেৰি থাকে,
দৈনন্দিন জীৱনত দৈনন্দিন জীৱনৰ এটা কৰো হিচাপে যিখন বাচি লৈছো সেই কিন্তু আমি কাম কৰিবই লাগিব হয় ন
হয় কৰিবই লাগিব হয়।
উ এই গৰম
সেইটো কাৰণে গৰম গৰম হলেও তাৰমানে, গৰম সহ্য কৰি হ'লেও হেৰি কৰিব লগা হয়।
হয়। সেইটোতো মানুহৰ মানে দৈনন্দিন কাম হিচাপে কৰিবই লাগিব।
কাম হিচাপে হয় হয়।
ত' আমাৰ আৰু দৈনন্দিন জীৱনত হয়। হয়তো বহুত যিমান খিনি অব আৰু হয়তো আগলৈ এনেকুৱা যিখিনি আমি মানে শ খ নাই বা হুন নাই হোৱা নাই তেনেকা মোকত আহিব দনিনটো জীৱনত তাৰমানে ইমান আমি আহ। হ যিমান আমি আহ মানে বয়সৰ পিনে আগবাঢ়ি যাম সিমানে আমাৰ অভিজ্ঞতা বাঢ়ি যাব দৈনন্দিন জীৱনৰ শিকাৰ পৰাই আমি এইেইখিনি লাভ কৰিম। ত সমাজৰ দৈনন্দিন জীৱনত আপুনি সমাজৰ কাৰণে কেতিয়াবা সময় তেনেকা ওলাইছেনে। আপোনাৰ যিবিলাক মূল্যবান সময় আছে
হয় কেতিয়াবা ওলাব লগা হয় সমাজৰ প্ৰতিও মানে আমি যিহেতু সমাজত বাস কৰো মানে সমাজৰ কাৰণেও ওলাব লাগিব।
হয়। ত' সেই সেই সময়খিনি আপুনি ওলোৱা সময়খিনি হয়তো মই ভাবিছো আপুনি সেই সমাজৰ কাৰণে আপোনাৰ বহু মূল্যবান সময় যে ওলাইছে সেই সময় সেই সময়খন যাতে সমাজৰ কাৰণ চাপে যায় ত' তেনেকা হয়তো নিশ্চয় আপুনি কৰিছে? ত' আমি আৰু সমাজৰ প্ৰতিজন সচেতনে তেওঁ তেনেকে কৰিব লাগিব যাতে আমাৰ দৈনন্দিন জীৱন আহ সমাজৰ কাৰণে এটা আদৰ্শ হিচাপে ৰয়জাই বা থাই
আ হয় থাকি যায়।
ত' আপুনি আৰু এনে খেলা ধূলা হিচাপে কিবা বাছনি কৰি লৈছেনে খেলি ভাল পোৱা নে?
খেলি খেলিছিলো আগতে এতিয়াতো কামতে ব্যস্তা ন ইটোৰ কাৰণে
হয় কৰ্ম ব্যস্ততাৰ মাজত এইবিলাক কেতিয়াবা মানে বাদ আহ সটো দৈনন্দিন জীৱন। বাদ পৰিবলগীয়া হয়।
যে বাট পৰিব লগা হয়।